অ শুনা পাইছা নহয়?
হয়, হয় শুনি আছোঁ। অ কি কৰি আছিলে?
মই এয়া অকমান ওলাই আহিছিলোঁ। তুমি কি কৰি আছা?
অ অ মই এইয়া অকমান চাহ খাই উঠিছোঁ।
হয়। বাকী উম ভালেই। তোমালোকৰ চবৰে ভাল নহয়?
অ ভাল, ভাল।
হয়, বাকী মা, দেউতাৰ ভাল নহয়?
হাঁ কি কৈছা?
মা দেউতাৰ ভাল নহয়?
অ ভালেই, ভালেই। অ, তাকে কিবা কামত ওলাই গৈছা নে? এনেই গৈছা।
নাই এনেই আবেলি সময়ত অকণ ওলাই আহিছিলোঁ।
অ হয় নেকি ভালেই বাৰু অ। তাকে বোলোঁ বহুত দিন ফোন কৰা নাই তোমালে।
হয় ময়ো ফোন কৰিবলৈ সময় পোৱা নাই বাৰু।
অ হয় তাকে আজি তেনেকে। অঁ অঁ তাকে বোলো আজি এনেকে বিষয় এটাও পাইছিলোঁ তাকে ফোন এটাকে কৰোঁ তোমালৈ।
হয় কি বিষয় বা।
বিষয় মানে এতিয়া আমাৰ যি অসমৰ চাহ উদ্যোগ। তাৰ বিষয়ে পাতিম বুলি ভাবিছিলোঁ।
হয় এইটোতো বহুত ভাল বিষয়।
অ হয় তাকে প্ৰথমতে তুমিয়ে কোৱাচোন বাৰু ইয়াৰ বিষয়ে অলপমান তোমাৰ পৰাই জানো অলপ।
উম এতিয়া চাবলৈ গলে অসমতটো একদম। বহু পুৰণিৰ পৰাইতো চাহ প্ৰচলন হৈ আছে আৰু। গোটেই উ অকল ভাৰতবৰ্ষতে বুলি নহয় গোটেই বাহিৰা দেশ বিলাকতো।
উম উম হয়।
অ বা গোটেই পৃথিৱীত চাহ বুলি ক'লে প্ৰথমতে অসমৰে নাম আহে। কিন্তু চাবলৈ গ'লে আগৰ। দিনৰ আগতে যিমান খিনি চাহ উৎপাদন হৈছিল তাতকৈ। আজিকালিৰ যিমানখিনি চাহ উৎপাদন হৈছে তাৰ পৰিমান কমিছে বুলি মই ভাবোঁ। তাৰ তুমি বাৰু কি ভাবা কমিছে নে নে আগতকৈ এতিয়াৰ পৰিমান বাঢ়িছে।
উম হয় হয় মোৰ মতেও কমা কমাই দেখা গৈছে বাৰু।
হয়। আচলতে অসমত চাহ খেতি। দি বৃদ্ধি হোৱাৰ প্ৰথম কাৰণটো হৈছে। উম মানে বি মানে বেছিকৈ হয়। কাৰণ আমাৰ ইয়াত ব্ৰহ্মপুত্ৰখন আছে ব্ৰহ্মপুত্ৰ আছে। সেইবাবে ইয়াত আমাৰ চাহ খেতি বৃদ্ধিও হয়।
হয় হয়। উম সেইখিনিয়ে বাৰু তুমি উ ঠিক কথাখিনিয়ে কৈছা বাৰু।
হয়।
উ চাহ মানে কি আমাৰ অসমৰ এটা পৰিচয় হয়ে নহয় বাৰু।
হয় হয়।
এতিয়া আমি ধৰ ধৰা আগৰ পৰাই দেখি আহিছো যে আমাৰ অসমখন। চাহৰ বাবে কিমান মানে বিখ্যাত।
হয়।
এতিয়া আমাৰ আৰু চাহ হৈছে আমাৰ অসমখনৰ এটা অৰ্থনৈতিক। মানে এটা বিশেষ অংশ।
হয়।
অস এই চাহৰ মানে অসমৰ চাহ বুলি ক'লে মানে বিদেশত বহুত মানে। এ বহুত মানে এটা ডাঙৰ সুনাম আছে।
হয়।
ইয়াৰ যি সোৱাদ ৰং সুগন্ধ মানে বহুত দেখি আমি আমাৰ যি। যেতিয়া অসমৰ মানুহ বাহিৰলৈ যোৱা হয় বিশেষকৈ চাহৰ বিষয়ে কিন্তু কোৱা হয় মানুহবোৰে।
হয়।
উম। তাকে আৰু এতিয়া।
আচলতে আমি যেতিয়া অসমৰ এ ব্যক্তি এজনে। বাহিৰা মানুহৰ লগত কথা পাতে। যেতিয়া আমি কওঁ এ আমি অসমৰ হয় বা। আমাৰ আমাৰ জন্মভূমি অসম বুলি।
হয় হয়।
তেতিয়া তেওঁলোকে প্ৰথমতে সেই চাহৰ বিষয়ে আমি প্ৰায় কোৱা শুনো।
উম হয়।
তাৰ পিছত এতিয়া যদি আমি চাবলৈ যাওঁ চাহৰ বিভিন্ন উপকাৰিতা। সমূহ আছে কিন্তু আমি অসমৰ মানুহে সেই উপকাৰিতাৰ বিষয়ে বিশেষকৈ নাজানে। তেওঁলোকে বিভিন্ন সোৱাদ বা অসমত প্ৰচলিত হয় বাবেই তেওঁলোকে চাহ খাই আহে।
হয় হয়।
আচলতে যদি চাহৰ উপকাৰিতাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ চাহে। উম টোপনি মানে চাহে টোপনি ভাঙে। এতিয়া বিশেষকৈ যিহেতু এতিয়া কম্পিটিশনৰ যুগ এতিয়া বিভিন্ন ধৰণৰ। এ পৰীক্ষা বা এতিয়াতো চলিয়ে আছে নীট। যি পেপাৰ বিলাক কিমান টান। তাৰ পা যে আমি মানে কঠোৰভাৱে পঢ়িব লাগে।
হয়।
মনোযোগ দি পঢ়িব লাগে। তেতিয়া আমি পঢ়িব বহো বা বিভিন্ন ধৰণৰ ষ্ট্ৰেছৰ বাবে আমাৰ টোপনিটোও বেছি হয়।
হয়।
আৰু যিহেতু উম পঢ়াৰ সময়ত টোপনি ধৰাটো স্বাভাৱিক সেয়েহে যদি আমি। তেনেকুৱা সময়ত চাহ একাপ খাওঁ তেতিয়া আমাৰ টোপনিটো টোপনি ভাঙি যায়।
হয় হয়।
আৰু আচলতে চাহটো হাৰ্ডৰ বাবেও ভাল। দিনে দুবাৰ। বিশেষকৈ ৰঙা চাহ খালে হাৰ্ডৰ বাবে ভাল বুলি মই শুনা পাইছিলো।
অ হয়।
আৰু চাহে হজমো কৰায় তাৰ লগত। তে চাহে দাঁত বোৰো ভালে ৰাখে। আৰু অপকাৰ মানুহ বহুত মানুহে আমি কোৱা শুনো অসমত। চাহ খালে বা কোনোবা এজন ব্যক্তিয়ে যদি কয় মই চাহ খাওঁ বা তেনেকুৱা ধৰণৰ যদি কথা কয় তেতিয়া কয়। হেৰি উম চাহৰ বিভিন্ন। অপকাৰিতা আছে বা চাহ খালে বেয়া বুলি কিন্তু তেনেকুৱা নহয়। চাহ খালে কোনো ধৰণৰ অপকাৰ হোৱা আমি দেখা পোৱা নাযায় যদি আমি দিনে দুকাপ। কত উম মানে পাঁচ কাপতকৈ যদি আমি অধিক চাহ খাওঁ। তেতিয়াহে আমাৰ কাৰণে বেয়া।
হয় হয়।
আমি। একদম যদি চাহ যদি একদম গৰমে গৰমে একদম উতলা ভাৱে যদি আমি খাওঁ তেতিয়া আমাৰ বাবে বেয়া। বা খালি পেটতে। একদম কোনো বা ৰাতিপুৱা শুই উঠি পানী নোখোৱাকে যদি আমি যদি চাহ খাওঁ। তেতিয়া পেটত সেই চাহে। মানে প্ৰব্লেম কৰিব পাৰে তাৰ ফলত এচিড উৎপন্ন হয়।
হয় হয়।
আৰু। কেতিয়াও আমি চাহ লোহাৰ কেৰাহীত বা তেনেকুৱা ধৰণৰ বাচনত আমি বনাব নালাগে। সেই লোহাৰ বস্তু। উম পাত্ৰত চাহ বনালেও আমাৰ বাবে বেয়া তাৰ বিষয়ে তুমি কি ক'ব বিচৰা। ৰা উম চাহৰ উপকাৰিতা বা অপকাৰিতাৰ বিষয়ে।
অহ তাকে তুমি এ আচলতে কোলাই যে চাহৰ উপকাৰিতা অপকাৰিতা। মই আচলতে যি চাহৰ আৰম্ভণি তাৰ বিষয়ে অকমান কব ক'ব বিচাৰিম। আমাৰ যি এ, চাহৰ যি আৰম্ভণি হৈছিল এ,। ঊনবিংশ শতিকাতে।
হয়।
তাৰ পিছৰে পৰা লাহে লাহে এই চাহটো আমাৰ। মানে বিকাশ হ'বলৈ ধৰিলে।
হয়।
আৰু অসমত বিশেষকৈ কিয় হয়, আমাৰ যি অসমত তুমি জলবায়ু। আৰু মানে ধৰ ধৰা অসমত প্ৰচুৰ পৰিমানমানে বৰষুণ হোৱা দেখ। দেখা যায় আৰু অসমৰ মাটিতটো বহুত উৰ্বৰ মানে চাহ খেতিৰ বাবে। ই বহুত উপযোগী।
হয়।
এই কাৰ এই কাৰণ বোৰৰ কাৰণে আমাৰ অসম মানে বহুত প্ৰচুৰ পৰিমমানে চাহ উৎপাদন হয়। আৰু এতিয়া আহ, অসমৰ বহুখিনি। জিলা যেনে ধৰা ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, শিৱসাগৰ। গোলাঘাট খিমপুৰ এই সকলো আহ, মানে জিলা সমূহতে আমাৰ। মানে চাহৰ মানে চাহৰ বাগিছা আমি দেখিবলৈ পোৱা যাওঁ।
হয়, আচলতে হয়-হয় কওক।
অ' এই বাগিচামূহে ধৰা লাখ-লাখ মানুহক মানে পৰ্যাপ্ত পৰিমাণে ধৰক। উম, তেওঁলোকৰ অৰ্থনীতিটোও মানে আহ, ভাল কৰিছে।
হয়।
আৰু বৰ্তমানটোতো তুমি দেখিবলৈ পাইচাই যে এ, আজিকালি নিবনুৱাৰ সং। সংখ্যা কিমান বৃদ্ধি পাইছে।
হয়।
এই আচলতে চাহ যোনবোৰ চাহ উদ্যোগ সমূহ আছে সেই চাহ উদ্যোগ সমূহে। কিন্তু এই নিবনুৱা সমস্যাটো কিন্তু বহুত পৰিমানে আহ, মানে হ্ৰাস কৰিছে।
হয়। আচলতে উম, এতিয়া আহ, মেইনকৈ মানে খেতি বাতি চাহ খেতিতটো হয়। পাহাৰীয়া ঢল মানে ঢলীয়া অঞ্চল বিলাকত মানে পাহাৰত খাচ খাতি তেনকে খেতি কৰা হয় কিন্তু বৰ্তমান সময়ত। সেই পাহাৰ চাহাৰ বিলাক কাটি দিয়াৰ ফলতো চাহৰ খেতিৰ পৰিমানটো কমি গৈছে। আচলতে আগতে অসমত এ, উম, অসমলৈ বিশেষকৈ মানে অৰ্থনীতিতো লাভ হয় সেই চাহ খেতিৰ বাবে। কিন্তু এতিয়া বিভিন্ন ধৰণৰ মাটি প্ৰদূষণৰ বাবে বা মাটিত প্লাষ্টিকৰ পৰিমাণটো বৃদ্ধি পোৱাৰ বাবে চাহ খেতিটো উম, কমি গৈছে যিহেতু মানে চাহ খেতিৰ উম, চাহৰ যিখিনি শিপা সেইখিনি বহাত সেই প্লাষ্টিক সমূহে বহুত বেছি বাধা প্ৰদান কৰে।
হয়-হয় ঠিক কথা কৈছা।
খেতিটো বহুত কমি গৈছে আৰু তুমি ক'লা এতিয়া নিবনুৱা খিনিৰ ইক মানে এটা দিন ৰাতিৰ ভাত এসাঁজ দিয়ে। কিন্তু আজিৰ দিনত যিহেতু চৰকাৰে বিভিন্ন আঁচনি দিছে বা তেওঁলোকে সেই মানুহখিনিক বিভিন্ন ধৰণৰ খোৱা বস্তু দিয়াৰ বাবে সেই মানুহখিনিয়ে কাম কৰিবলৈ এলাহ কৰিছে। নিবনুৱা মানে তাত কাম কৰিবৰ বাবে মানুহৰ মানুহ কমি গৈছে।
হয়-হয়।
সেয়েহে বিভিন্ন মানুহে এতিয়া চাহ খেতিৰ কৰিবলৈ এৰি দিছে সেই সমস্যাটোৰ বাবে।
হয়-হয়।
হয়, আৰু কিবা কবানে তুমি?
হয় তাকে তুমি অ' তুমি মূল কথাখিনি কলাই আচলতে আৰু যদি এ, আমি চাহৰ যদি ইতিহাসৰ কথা কবলৈ যাওঁ আচলতে বহু বহুতখিনি কথাই আছে যি ব্ৰিটিছৰ কাহিনী খিনিতো তুমি জানাই।
হয়।
অ আৰু বৰ্তমান কিন্তু এটা কথা দেখা গৈছে চাহৰ যি উৎপাদন সেই উৎপাদনটো কিন্তু কমি কমি আহিছে তুমি সেইটো প্ৰথমতে কৰিছে আচলতে অ কাৰণ এ এতিয়া তুমি দেখিবলৈ পাইছা যে অসমৰ জলবায়ু কিমান? কিমান পৰিমণে মানে পৰিৱৰ্তন হৈছে? কেতিয়াবা ধৰা গতিবৃষ্টি হয় আৰু কেতিয়াবা দেখা যায় যে মানে বহুত খৰাং হৈ গৈছে। আৰু কীট পতংগৰ আক্ৰমণটো সেইটোতো থাকিলেই।
হয় আচলতে হয় কওক কক কোৱা কৈ যোৱাও।
অ সেইখিনিয়ে আচলতে মানে ধৰা চাহৰ আৰু বৰ্তমান এটা দেখা গৈছে কিন্তু এই যুৱ প্ৰজন্মটোৱে কিন্তু এই চাহৰ এ মানে চাহৰ প্ৰতি ইমান এটা তেওঁলোকৰ ইণ্টাৰেষ্ট নথকা দেখা গৈছে। তুমি বাৰু এইটো লক্ষ্য কৰিছানে অ হয়।
আজিকালি মানুহে চাহ খোৱাটো দুখীয়াৰ চিন হিচাপে তেওঁলোকে ভাবি লয়। তেওঁলোকে অন্য বস্তু খাবলৈ আৰম্ভ আৰম্ভ কৰে।
হয় হয় এইটো তুমি ঠিক কথা কৈছা। চাহৰ পৰিৱৰ্ত পৰিৱৰ্তে আচলতে তেওঁলোকে যি কফি তেওঁলোকে ভাৱে। চাহ খালে তেওঁলোকৰ যি ষ্টেণ্ডাৰ্ড সেইটো আচলতে কমি যাব।
হয়। আচলতে অসমত চাহ খেতি মই কৈছিলো বিভিন্ন কাৰণ যে অসমত চাহ খেতি কমি যোৱা। আচলতে অ অসমত চাহ খেতি ভাল হয় তোমাৰ জলবায়ুটোৰ কাৰণে। অন্য এটা কাৰণ কিন্তু বৰ্তমান সময়ত অসমৰ জলবায়ু। বেয়া হৈ হৈ ক্ৰমান্বয়ে বেয়া হৈ গৈছে। সেইবাবেও চাহ খেতিৰ পৰিমাণটো কিন্তু বহু বেছি মানে পৰিমাণে কমি গৈছে।
হয় হয়।
হয়।
উম তাকে আজি তোমাৰ। জলবায়ুৰ পৰিৱৰ্তন হৈছে সেইটো আচলতে সকলোৱে লক্ষ্য কৰিছেই। তাকে এইবোৰ সময় মানে প্ৰাকৃতিক সমস্যাটো থাকিবই হ'লেও আচলতে। অ হ'লেও চাহৰ যি পৰিমণ এতিয়াও আচলতে ইমানো বেছি পৰিমাণে। সিমানো কমি যোৱা নাই আৰু বৰ্তমান যি আধুনিক তোমাৰ। প্ৰযুক্তিবিদ্যা তাৰ বিষয় এ সেইবোৰতো জানাই তাৰ। সহায়ত আচলতে আমি এই যি চাহ খেতি সেইটো কিন্তু আমি আৰু অলপ উন্নত কৰিব পাৰো।
হয় আমি পাৰো হয় আৰু। অসমৰ আন এটা পৰিচয় হৈছে চাহ খেতি।
হয় হয়।
আৰু হয় চাহ খেতি বুলি ক'লে অসম খনে প্ৰথমতে। আগবাঢ়ি যায় বুলি আমি ভাবো সেয়েহে আমি চাহ খেতি। টো ৰক্ষা কৰা আমাৰ দায়িত্ব বুলিও আমি ভাবিব পাৰোঁ।
অ নিশ্চয় নিশ্চয়।
হয় তেতিয়া আজিলে হ'ব।
অ বাৰু হ'ব বহুত খিনি তোমাৰ পৰা নজনা কথা জানিব পাৰিলোঁ।
মইয়ো বহুত কথা জানিব পাৰিলোঁ।
অ তাকে আগলৈ ফোন কৰি থাকিম।
নজনা কথা জানি থাকিম হয় হ'ব দিয়ক।